হেল্ল' অহ।
আজ আহিছেনে নাই? আ-আ-আৱাজ আহিছে নে নাই?
অহ আহিছে কওক।
দাদা আমি দুটা বিজনেছ এটা কৰিব লাগিছিলে। ব্যৱখাই এটা কৰিব লাগছিলে। কৰিব নেকি ব্যৱসায়টো?
কিহৰ ব্যৱসায়?
এনেই মাছৰ কৰো নে শাক পাচলিৰ কৰো ন নে কিহৰ কৰো গম নাপাওঁ মানে পাৰ্টনাৰশ্বিপত কৰিলে কি ভাল জানে আপুনি?
কি ভাল নাজানো নহয়।
আপুনি মই কৈ গৈছো শুনি যাওঁক। পাৰ্টনাৰশ্বিপত কৰিলে মানে মোৰ পৰা যদি লছ হয় আপোনাৰ লছ হ'ব। মানে অলপ অলপ পইচা হৈ যাব আৰু সেইটোৱে আৰু কি বব্যৱসায় কৰা আপুনি কওকচোন আপোনাৰ মতে।
আমি এটা কাম কৰো পুখুৰী এটা খান্দি ফিচাৰিং কৰোঁ।
পুখুৰী এটা খানি গাহৰিও পুহিব পাৰে গাহৰি পুহিব নেকি আপুনি?
গাহৰি মোৰ ঘৰত আছে।
গাহৰি দুটা আনি এনে পুহিছিলোঁ বাৰু।
পুহিছিলে? আপোনালোকৰ মাত কি কিনাত আছে বহুতেই আছে।
আছে বাৰ দহ পোন্ধৰ বি
অ সেইকাৰণে মই ভাবিছো কৰো ব্যৱসায়খন।
উম
ব্যৱসায়টো কৰিম আপুনি কিমান টকা দিবনো মানে ব্যৱসায়টো কমেও যে আপোনাৰ মতে কিমান টকামান লাগিবনো?
পাঁচ মান লাগিব।
ব্যৱসায়টো কি কৰিলে ভাল হব জানে মই কৈছো এ বৰ্তমান মানে আজিকালি কি হৈছে শাক পাচলি খুব দাম
অ
শাক পাচলি দাম যে সেইকাৰণে বহুত মানে ফাইদা হোৱা চ খেতি কৰি আপোনালোকৰ মাও আছে খেতি কৰিম। খেতি কৰিলে ব যাহতে গুটি চুটি ভাল ন? আপোনাৰ চিনাকি দোকান আছে নি? নাই।
নাই।
নাই
বজালে এনেকে ইমান নাম যাও ন মই
অ আপুনি নাযায় আমি আমি মানুহক সুধি লম মানে কিমান টকামান লাগিব কিমান কিমান মিলাব খেতিটো কৰিলে গোবৰ সাৰ চব মিলাব লাগিব
উম মই দুই লাখ মান মিলাব পাৰিম
নাই ইমান নালাগে নহয় আপুনি কমেউও যে দহ হাজাৰ টকাতে হৈ যাব
অ মই এয়া পাঁচ হাজাৰ টকা মিলাম
ন আপুনি পাঁচ হোজাৰ মই পাঁচ হাজাৰ
উম
তাৰপিছত যিমান প্ৰফিট হ'ব আমাৰ দুটাই হব যিমান লছ হ আমাৰ ল
উ
একো নাই মানে কাজিয়া লাগিবান এক্সিডেণ্ট আ চাম হ'ব কাজিয়া হেল্ল'
অ কন একসিডেণ্টছে
ন জানো এই আপুনি ব্যৱসায়ৰ কথাটো শুনক
ক
ব্যৱসায় কছে নহলে
কক
কি কৰিলে ভাল হ'ব আচ গুচি আ কি কৰিলে ভাল হব ব্যৱসায়টো
দুইল এ ব্যৱসায়টো আমি শাক পাচলিয়ে কৰো দিওঁ
শাক পাচলি কৰিম এই টো জানো শাক পাচলি কি হল মানে শাক পাচলিটো কি শাক পাচলিটো
এ নে ভুল ফুল জিকা টিকা মূলা আলু পিয়য়াজ মূলা ভাত কেৰেলা তিৰা কেৰেলা
তিতাকেৰেলা ভাতকেৰেলা কৰিলে ভাল হ'ব নে
উম আকৌই হম
ভাত কেৰেলা চাত কেৰেলা বিক্ৰী কৰো নেকি ভাত কেৰেলাটো বৰ দাম এতিয়া বৰ্তমান
বহুত দামৰ আ
বহুত দাম সেইকাৰণ ভাতলা যকে কোনো কোন হা
দুশ টকা কেজি
দুশ টকা কেজি দুশ টকা সেইকাৰণে এইটো কৰাটোৱে ভাল মোৰ মতে মানে এতিয়া।
অঁ, এইটো সৰু সৰু গুটি আনি পানি।
এয়া কৰো।
হোম।
হা।
কৰো।
এতিয়া কয়,
উম, কৰিম।
উ
আপুনি এ কেতিয়াপা কৰিব আপুনি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।